আহ কোৱা।
শুছা।
অ শুনিছো কোৱা। একো কৰা নাই ইয়াতে বহি আছে।
অ মইও ইমান। গৰম ন।
বে আজি আৰু বতাহও ইমান নাই আৰু ৰুমতো থাকিব। ৰুমতো থাকিব মন নাযায়।
অ তাকেই বাকী ক্লাছ হৈছে।
অ ক্লাছ হ'ল।
অ অ হা।
তোমালোকৰ ক্লছ হ'ল।
অ ক্লাছ হৈ আছে।
একজাম হৈছে নেকি আজি ক্লাছ চাৰিটাই হৈছে ফুল ক্লাছ চাৰিটা বজালৈকে। কে।
একজাম হোৱা নাই আমাৰ মানে হ'ব আৰু বিশ তাৰিখৰ পৰা এক্জাম হ'ব আৰু এনে মাজে মাজে। ক্লাছত লৈ থাকিব আৰু একজাম। তোৰ সোমবাৰ দিনাও আছ। ছে আকৌ অ ছয় তাৰিখে আছে। অ ন ছয় তাৰিখ সোমবাৰে হ'ব ন আৰু। সোমবাৰে তেনেহ'লে দু দুটাই আছে ক্লাছ তেষ্ট।
উম উম আমাৰো ক্লাছেছ ল'ব বুলি কৈছে কিবা কৰে।
গম নাপাওঁ আৰু ভাল নালাগে ইমান। গৰম পৰিব মন নাই। গৰমত অশান্তি পৰা ইফালে অশান্তি।
তাকে চামাৰ ভেকেশচন টো দিলেই হ'ল আৰু জল্দি জল্দি।
উম।
ইমান দিন ঘৰ যোৱা নাই যাব মন গৈছে ঘৰত।
ওম কিমান দিন হ'ল ঘৰত যোৱা নাই। তুমি।
অ বহুত দিন হ'লে এপ্ৰিলত বিহুতে যোৱা বিহুত মানে কি এইটো ইলেকশ্যন টাইমত।
আহ আহ।
সেন হৈছিলে নহয় এতিয়াই যোৱা পাছত যোৱাই নাই আৰু।
মই আৰু এইফালে মাজে দুইবাৰ অ মানে বিহুৰ পিছত আৰু দুইবাৰ গ'লো আৰু এনেই এদিন এদিনৰ কাৰণে।
অ।
এনেই এদিন আৰু গ'লো। মাতি থাকে ঘৰৰ পৰা কেতিয়া বন্ধ দিব কেতিয়া বন্ধ দিব। আহ অ এইফালে চাৰি ঘণ্টা
উম।
তাৰ পিছতো যাব মন নাযায় ইমান। নালাগে
তাকে আৰু ভাড়া কিমান লয় তালৈকে?
অ ভাৰাটো এতিয়া আমাৰ ইফালে উ কলেজৰ পৰা ইফালে হোষ্টেলৰ পৰা জালুকবাৰী লৈকে আৰু অ কিমান চল্লিশ টকা যায় আৰু। তাৰপিছত জালুকবাৰীৰ পৰা বৰপেটালৈকে এশ টকা। অ দাইৰেক মানে বৰপেটা তাতে যদি মই ঘৰৰ ওচৰতে নামো আৰু তেনেহলে এশ বিশ টকাই লয় আৰু যদি মানে ইফালে টাউন টাউনত নামো তেনেহলে জালুকবাৰীৰ পৰা এশ টকা লয়। আৰু তাৰ পৰা আকৌ তাৰ পৰা আকৌ দহ টকা মটমত যাব লাগে এইটো বাছ এইফালে অলপ মানে তাতে আমাৰ যিটো ঘৰৰ ওচৰৰ গাড়ী বিলাক থাকে তাতে যাব লাগে টমটমত দহ টকা তাৰ পৰা বিশ টকা আকৌ টমটমত যাব লাগে আকৌ বজাৰ আমাৰ এইটো গাঁৱৰ বজাৰৰ পৰা এইফালে দহ টকা দি যাব লাগে চবে মিলি
ইমান বেলেগ বেলেগকে মানে অ মানে ইমানকে গাড়ী সলাব লাগে দেখোন
এশ আশী টকা
অ ইমান দহ টকা বিশ টকা দহ টকা দহ টকা বিছ টকা কৰি ইমান গাড়ী সলাব লাগে।
আহ।
উম চাৰি বজাৰ লৈ নঃ।
উম আৰু ডাইৰেক্ট গলে ডাইৰেক্ট গলে যদি একদম ঘৰ ওচৰতে নামিব পাৰি জালুকবাৰীৰ পৰা মানে সেনেকুৱা গাড়ী যদি পাও আৰু সময় নাথাকে নহ মানে নাজানো না মানে কোনটো কেতিয়া মানে যায় আৰু
কে
আৰু আমাৰ যাৱাতোতো যেতিয়া তেতিয়াই যাব দিয়ে আৰু তাইম মানে আৰু মই বাছৰ কাৰণে ৰখিও নাথাকো যাতে কেতিয়াবা বস্তু আহ আহে আৰু কোনটো বাছ বা আমাৰ ডাইৰেক যায় এইবাৰ কি হৈছে মই আইয়াৰ পৰা মই ইয়াৰ পৰা গৈছো অ জালুকবাৰীলৈকে। জালোকবাৰীৰ পৰা উঠিলো বাছত মইতো আগত যোৱাও নাই পিছফালৰ পৰা ৰাতিপুৱা ছয়টাতে মই জালুকবাৰী যাই পালো আৰু পিছফালৰ পৰা মানে সন্মুখত যাবই পাৰা নাই বাছৰ চাবই পাৰা নাই যিহেটো ক'ত যাব বুলি বৰপেটা বৰপেটা বুলি কৈ আছে সেইকাৰণে মই ডাইৰেক্ট উঠিলোঁ উঠাৰ পিছত উঠাৰ পিছত বোলে উম
উ
মই ভাবিলো তাতে কিবা অ বৰপেটা তাতে বৰপেটা টাউনতে যাব। মই উঠিলো তাতে মই বাছ ষ্টেণ বাছ ষ্টেচনৰ ওচৰত নাযায় মানে আগতে মই পষ্ট অফিচ বুলিয়ে কয় তাতে বৰপেটা পষ্ট অফিচৰ ওচৰতে নামিব মানে তাতে নামিব লাগে। কিন্তু মই তাতেও নামিব খুজিলো। অ কৈ পিছে কৈছে এইটোৰ অ কিবা কি আছিল এইতো হন্দি বেঞ্জনে কৈছে নহয়, অ ইফালে ভিতৰত যাব বোলে তাতে যাত তমাৰ গাড়ী থাকে আৰু। তাতে যাব অ হ'ল বহিলো। বহাৰ পিছত আকৌ তাতে যোৱাৰ পিছত মই নামিলো বাছৰ পৰা যে হৈ গ'ল অ নামিলো। নামাৰ পিছত মই আমাৰ মানে আমাৰ ইফালে গাঁৱৰ মানে উ মানে, গাড়ী বিচাৰি আছো। তেতিয়া আকৌ এটা মানুহে আকৌ সেইটো বাছতে উঠিলে। যে অ মন্দিয়া বুলি জাবা ন, তাতে কৈছে যে মন্দিয়া যাম বুলি কৈছে। আহ উঠা উঠা এইটোতে উঠা মই ভাবিলো মই তেনেহ'লে কি নামিলো গছৰ পৰা আকৌ আগৰ মই আগৰ দৰ্জা দি নামিলো, পিছফালেদি আকৌ উঠিলো সেইটো সেইটোতে উঠিলো। এইটো তাতে এ কিবা মোৰ এতিয়া লাজ লাগিছে, মোৰ হেন্দী মান জক মই কিমান বাৰ তাতে মই নামি মাৰো উঠিম সেইটো হেন্দীমান জনে, এ মানে হেন্দী মানজন আৰু মানে, মানে বয়সে নহয় ল'ৰা আৰু এনেকুৱা বয়স মানে এইটো ত্ৰিশ নহয়, এইটো পঁচিশ তছ ছাব্বিছ এনেকুৱা ত্ৰিছৰৰ মাজত। আৰু হ'ব এনেকুৱা ল'ৰাটো। সেইটো মোৰ ইমান লাজ লাগিল যে, আকৌ নামানো এতিয়া মোৰ হাহি ওলাইছে, দাদা ভুলতে হৈ মই ভাবিলো যে মন্দিৰতে যাব নেকি মই ভাবা নাছিলো এইটো মন্দিৰ যাব বুলি। কাৰণ ম আতে অ, সেইটো মই সিও নিজে নিজে হাঁহি কি যেন মনে মনে কিবা হাৰিব মানে, কেনেকুৱা গাধা ছোৱালীটো, পিছে মই আকৌ তাতে উঠিলো। উঠাৰ পিছত তাতে এনে মই মই ভাবিছো যে, এইটো নাযায় দে। খা নাই ন তাতে লিখা আছে বুলি। পিছতহে দেখা পালো তাতে লিখা আছে বুলি ডাইৰেক্ট আমাৰ ইফালে একদম।
পিছে কেনেকুৱা যে মই ভাবিলো কেনেকুৱা কথা মানে দুইবাৰ এবাৰ ত। তে নামিব খুজিলো। পষ্ট অফিচৰ ওচৰত। আকৌ তাৰ পৰা আকৌ এইটো ৰাইনু ক্লাব আছে তাতে তাতে নাম নামিলো, নামাৰ পিছত আকৌ মই। আগৰ মানে আগফালে দি নামিলো ইমান দূৰত, মাজত। নামিলো। আকৌ পিছফালে দি শুনি আকৌ সেইটোতে উঠিলো যা। হৈ গল কেনেকুৱা মানে লাগিছে আৰু।
বাকি অ উ চা তা খালা?
অ খালো, চাহ খাইহে বহি আছো আৰু।
অ ময়ো চাহ খাই বহি আছো।
অ আমাৰ চবেই লিখি আহ চবেই লিখি আছে আৰু মইয়ে ওপৰত।
মোৰো লিখিব আছে একজামো পাইছেহি, পঢ়াও নাই ইমান। তেতিয়াছ লম কৈছে কিবা কৰো আৰু
এইটোৱেতো কিবা হয় আৰু।
তাকেইতো তোমালোকৰ একজাম নৱেম্বৰ ডিচেম্বৰ মানতে হয় ন?
অ আমাৰ ফাইনেলটো নৱেম্বৰৰ মানে ডিচেম্বৰতো হৈছিল। এইটো যোৱাবাৰ এইবাৰ কিবা নৱেম্বৰ মাহতে বুলি, কৈছে, ইমান গম নাপাও নৱেম্বৰ মাহত,
ত অ নৱেম্বৰ লাষ্ট মানত হলে ভাল আৰু ন মানে পঢ়িব অলপ টাইম থাকে। আমাৰতো এতিয়ালৈকে কৰ্চ বোৰ কমপ্লিট হোৱা নাই। কপিবোৰ পোঢ়োৱাই নাই।
অ কিবা হয় আৰু।
উম তাকেতো উম। কিবা এটা চাউণ্ড হৈ আছে নেকি তুমি বন্ধ কৰি দিয়াচোন সেইটো।
বনাই আছে। অকলে কাটি যাব আৰু দেউতাই ফোন কৰিছে ন। অ-অ। কাটিলে আকৌ ক'ব কিয় কাটি দিলা বুলি। মানে অ অঁ। অলপতে ফোন কৰি দিওঁ দেউতাক-মাক। মানে মইয়েই ফোন কৰিছিলো তেতিয়া দেউতাই ধৰা নাছিল। সেই ঘৰত মাল অ-অ। অ ঘৰতেতো দেউতা মাৰ লগত। লগত কথা পাতিলো, বৌৰ লগত কথা পাতিলো, দেউতাই ৰা। আছিল নেকি মোবাইল টো ঘৰতে থৈ।
উম উম।
এতিয়া ফোন কৰিছে ডেইলি ফোন কৰে আৰু কৰিব লাগে ম‌ইয়েই কৰো। নহলে দেউতাই কৰি থাকে মই ফোন কৰি নকৰিলে আকৌ মোক। ফোন কৰি কব ফোন কৰা নাই যে আজি কি।
অঁ তেনেকেই অ মোৰতো বেছি কথা পাতাই নহয় দেউতাৰ লগত কেতিয়াবা হে এনেই।
মই আৰু দেউতাকে মানে ফোন কৰি লাগে মানে ডেইলি মানে দেউতাকে মানে এবাৰকে ফোন কৰো।
অঁ।
ইমান ডেইলি কথা নহয় মাজে-মাজে হয় কিন্তু দেউতাৰ লগত মানে ডেইলি। মানে দেউতাকহে ডাইৰেক্ট ফোন কৰো মই।
মোৰতো কথা পতা নহয়েই ইমান মাৰ লগতে বেছি কথা পতা হয় আৰু। দেউতাৰ লগৰ ইমান পতা নহয়ে কথা।
উম।
উম।
উম, মাজে-মাজে পাতো আৰু
উম, বাকী কলেজ কিমান টাইমৰ পৰা ষ্টাৰ্ট হয় তোমালোকৰ?
ক্লাছটো নটাৰ পৰাই ষ্টাৰ্ট হয়।
নটাৰ পৰা কেইটালৈকে?
নটাৰ পৰা চাৰিটালৈকে।
বা ইমান দেৰি?
অহ, একদম কিবা বিৰক্তি লাগি থাকে। মান কেতিয়া চাৰিটা বাজিব-কেতিয়া চাৰিটা বাজিব এইটোৱে চাই থাকো।
আহ, সচ্চাকে ইমান দেৰি অশান্তি লাগি যায় নহয়।
গোটেই আমাৰ ক্লাছ বিলাক কলেজত পঢ়ি থাকোতে ক্লাছ উম চাৰি কিবা নটাৰ পৰা- নটাৰ পৰা এইফালে
আগতে কলেজতে ভাল আছিলে উম মানে কি কৰিবলৈ মন গ'লে ক্লাছ কৰা নহবা গুচি যোৱা হেনেকোৱা টাইপৰ আছিলে ন' আগতে কলেজবোৰ।
অ', আৰু ইফালে ক্লাছবিলাক মানে বেছিকে টাইম লয় ন' এটা ক্লাছেটো দুই ঘন -দুই ঘন্টা, দেৰ ঘন্টা এটা ক্লাছ কৰিলে একদম
অ', আমনি লাগেটো বেছি দেৰি এটা চাবজেক্টতে কনচেনট্ৰেট কৰি থাকিব নোৱাৰি নহয়।
সময়তোও যাব নোখোজে ইমান এনেকুৱা লাগে ঘড়ীৰ কাঁটাটো তাতেই বহি আছে। তে লৰচৰ নকৰে আৰু উম। ভাল নালাগে
সেই হয় আৰু।
এতিয়াটো গৰমত বেছি অশান্তি লাগে উম।
সময়তটোও নাযায় আগতে ক্লাছ মানে আধা ঘন্টা নহলে পচ্চলিছ মিনিট মান কথা পাতিছিল মানে কিবা ক্লাছ কৰিছিল তে এতিয়া আৰু সি তেতিয়াই বেয়া লাগিছে এতিয়া আৰু ইমান হ'ল ডেৰ ঘণ্টা- দুই ঘণ্টা কেতিয়াবা আঢ়াই ঘন্টা একেলগে এটাক জন এনে লৈ লয়।
শান্তি বহুত।
সেইটোৱেইটো।
উম
উম, হ'ব দিয়া তেনেহ'লে মই দেউতাক ফোন কৰোঁ হা অহ - অহ, উম - উম।